হেল্ল'
হেল্ল'
কি কৰিছা
মই যে ঘৰটো সাৰি আছো, তই
ঘৰ সাৰিছা যদি ফোনটো কিয় কৰিছা। উম খালা কিবা খালা
খালো খালো ৰাতিপুৱা চাহ বিস্কুট খালো, আপুনি কি খালে হয়
মই ভাত খালো দিয়া
হয়, ভাত কিহে খালে হয়
আজি পানী দিয়া ভাত খালো, ছোৱালীজনী কলেজলৈ যাব তাইক তাকে খোৱালো যাব আৰু তাই, অ। জুনিয়ৰ কলেজখনত কৰি আছো।
হয় নেকি, বা প ভাল কথাতে খবৰটো পালে ভাল লাগে নে।
তাত দগৰি এসাঁজ খাব লাগিব।
কিয় বা?
কি মই যাম বুলি কৈছিলো যে আপোনাক।
তোমাৰ মাতটো ভালকে অহা নাই।
শুনিছে নে বাৰু, হেল্ল?
শুনাত শুনিছো স্পষ্ট হোৱা নাই মানে।
হয় হয় মানে এতিয়া কৈছো আপোনাৰ ছোৱালীজনীও তেনেকুৱা এটা ভাল খবৰ শুনিছো।
অ', খানা হব দিয়া কিনো আহিবা আমাৰ তালে।
ঠিক আছে দিয়ক। বাইদেউ আপুনি মাতিব আমি যাম নিশ্চয় যাম। আহ, আজি যে সাংঘাতিক গৰম দে বাইদেউ কি কব।
পৰা নাই এতিয়া আৰু থাকিবলে দেই
বহুত গৰম মানে বাহিৰলে চাবও নোৱাৰি ইমানেই ৰ'দ নহয়
বহুত কষ্ট বহুত কষ্ট
বহুত ককে তাতে পৰীক্ষা ওচৰৰত পাৰিছেহি কি যে কৰোঁ মই একো ভাবিয়ে পোৱা নাই তাই
পৰীক্ষাৰ ওচৰ পালেহি পৰীক্ষা পৰশিপা হলেই নহয় তোমালোকৰ
হয় হয়বাৰ
ভাল হ বহ পৰীক্ষা দিয়া পৰীক্ষা দি পেলাই এপাক ওলাই যাবা তেওঁলোকৰ সেইপিনে ব্ৰহ্মপুত্ৰ ্ৰ আছে ধুনীয়া উ নেচাৰৰ ভিউ আছে ধুনীয়া পৰীক্ষা দি এবাৰ ওলাই যাবা
ঠিক আছে ব ব য আ তথাপিতো ইমান ৰ'দত কেনেকে যায় বাইদেউ ভাবকচোন বাৰু
উম অনেক আৰু বতৰ ভাল হ'ব তেতিয় বাৰ
হয় হয় বাৰু আপতি কি কৰিছে এতিয়া
মই বাৰাণ্ডাতে ফেনখন লগাই বহি আছোো
আচৰিত হ আপোনৰ পৰা
আজৰি মানে আৰু
হয় হয়
বৰ্তমানলৈকে আজৰি
হয় হয়
বাকী কি ঘৰতে আছে
তেওঁ নাই তেওঁ ওলাই গ'ল আজি ৰাতিপুৱা কিবা কাম অলপ আছে বোলে লগৰ এজনৰ লগত ওলাই গৈছে সেয়াই আৰু ভালকে এজাক বৰষুণ দিয়া হয় বৰষুণো নপৰা হ'ল নহয়।
সঁচাকে দেই বৰষুণ এজাক বহুত প্ৰয়োজন আছে।
খোৱা-বোৱা কি কৰিলা?
মই যে চাহ বিস্কুট খালো পাই এতিয়ালৈকে বৰ্তমান বাকী ভবাই নাই কি কৰো।
উম।
ভাত ভাতটো চাওঁচোন কি কৰো কি খাওঁ একো আইদিয়াই নাই পাই গৰমত যে কিবা বনাবলৈ মন নাযায়।
মই আকৌ এবাৰ গাটোহে ধুই দিবগে লাগিব আৰু। কি কোৱাচোন কিবা অ হেল্ল'
তুৰ পিনে হ'ব। এক মিনিট
মানে কি ক'ব বাইদউ মানে মোৰ এইকেইদিন পৰীক্ষাৰ পেছাৰত মই মোৰ ৰুমটোও সাৰিব পৰা নাছিলে জানে আৰু গৰমত যে চেণ্ডেল-তেণ্ডেল পিন্ধি একদম থাকিব নোৱাৰি সেইবাবে কি কৰিলো অকণমান সাৰি ল'লো বেয়া নাপাব দেই অকণমান দেৰি দেৰি হৈ গ'ল
উম একো নাই একো নাই
হয় হয়।
ভালেই কৰিলা
ঘৰলে কেতিয়া যাবা?
মই যে ঘ ঘৰিলে এই মাহটো থাকিম আৰু পইচাও দিয়া হ'ব আৰু ঘৰৰ পৰা মানে বস্তু-চস্তু একেবাৰে লৈ যাবই লাগিব ন' এজন দেউতাটো আহিব লাগিব চাগে দেউতা আৰু মা দুইজনে আহিব চাগে
তুমি নেটৰ এক্সাম এপ্লাই কৰা টো নাই।
টো এইবাৰ চ্‌ দিয়া নাই মই। যিহেতু আমাৰ তাক কি কব বাইদেউ, এতিয়া ধৰি লওক আপুনি নেটৰ কাৰণে যথেষ্ট খিনি সময় দিব লাগে ন পঢ়িবলে, আৰু এইবোৰত লাগি থাকোতে থাকোতে মানে পঢ়াটো নহয় মানে।
উম্।
আৰু মই আপোনাক কৈছিলো যে বি এড দিম বুলি, গতিকে গোটেই দুই তিন্‌টা এক্সাম একেলগে নোৱাৰি দিয়কচোন।
তাকে।
একে, আপুনি হে একে তো আপুনি দি, আপোনাৰ ছোৱালজনী দিব নেকি এইবাৰ? অ' লিষ্টখন ওলালে কিন্তূ তাৰিখটো দিলে হ'বলা, টুৱেণ্টি নাইন জানুৱাৰীৰ আগত দিব নেকি!
অ', টুৱেণ্টি, টুৱেণ্টি-টু টু টুৱেণ্টি নাইনৰ ভিতৰত পৰিছে। ধেই তে কোনটো তাৰিখে পৰিছে দিয়া নাই।
অ নাই দিয়া ন? হয়, হয়, হয়, হয়। ইমানটা হয়, হয়, আপনাৰ ছোৱালজনীক বেষ্ট উইচেছ দিব দেই তাইক - তাইৰ লাম টো অ ঠিক আছে বাৰু মই জানো বাৰু, হেৰি কি বুলি এ তাইক বেষ্ট উইচেছ দিব দেই মোৰ ফালৰ পৰা, এইবাৰ ভাল হ'ব তাইক চিন্তা কৰিবলৈ মানা কৰক। ক'ত থ দিয়া হ'ব পৰীক্ষা?
তাই মোৰ খুব খ - সমনীয়ায়ে হ'ব চাগে ন? তাই মোৰ সমনীয়ায়ে হ'ব চাগে ন?
হয়।
আচ্ছা আচ্ছা, এ সে সমনীয়াই দিয়ক। এক বছৰটো নো কি আৰু আজিকালি!
উম
বাকী আমাৰ ওচৰতে আন এজ ছোৱা আছিলে জানেনে ইম্মান, ইয়াৰ নহয়, মানে ফলটো খুব লাগে কিন্তু এটলিষ্ট জেগাডোখৰটো চাচ তোমালে ছাৰ্ভ কৰি থয় হা। কালি কি কৰিলে জানে নে, মানুহ পুৰাই কাটি পেলালে পায় অ ', মোৰ দেখি দুখ চকু পানী ওলাই গৈছে গে মোৰ এনেই ইমান গৰম বাঢ়িছে তাতে এইজোপা গছ কাটি পেলালে চাওক। চুল্তান
কি কবা আৰু। তোমাৰ ঘৰৰ সন্মুখতো আম লাগি আছে কঁঠাল লাগি আছে কিন্তু ভাল তঘৰ মানে বেলেগে আম এটাত তুলিব গলেও একেবাৰে ৰঙা চকুলে চা
মই যে সঁচাকেদেই বৰ এনেকুৱা মানুহ যে মই দেখা নাই আৰু ইমান পেট কোপতিয়া সঁচাকেদেই।
মানুহ বিলাক বৰ আকল। মানুহ বিলাকৰ। নাটা হৈছে মানুহ বিলাকৰ। আকলে আকল। ত মানে সাচি তট নাপায় কি হৈছে নাজানো দেই। ক'ৰ পৰা কি কৰিব কাইলৈ জীয়াই নাথাকিব কিন্তু আজি বৰ্তমান ইমান সাচিচে। নোৱাৰে মানে উ', উম 'নিজেও নাখাই আনকো খাব দিব নোৱাৰে মানে এনেকোৱা। গছতে লাগিলে কিবা হৈ যাব কিন্তু হেৰি নালাগে বেলেগে খাব নোৱাৰে মানে।
সেইটোৱে আৰু আম, কঠাল আজি আছে কাইলৈ নাই। কি কৰিব কওকচোন বাৰু চবে মিলাই মেলি খাব লাগে আৰু। আজি ধৰি লওক আপোনাৰ ঘৰত কিবা এটা লাগিলে আপুনিওতো দিব ন তেনেকে।
তেওঁলোকক নিদিওঁ বাৰু।
উ বাঃ বাইদেউ কথাও যেন আও। আপুনি ভাল জমনি কৰিব পাৰে।
উম',
বাইদেউ আপুনি কিন্তু বহুত চিৰিয়াচলি থাকে দেই। এটা মুখত হাঁহি নাই। আপোনাৰ মুখত।
উম', গা-পা ধোলা।
গা নাই ধোৱা
উম। তোমাৰ দেউতাৰ ভাল নহয়।
ভাল ভাল দে ভাল ভাল
ভালে থাকক দিয়া তুমি ইয়াৰ পৰা গৈ কিবা এটা কৰিবগৈ লাগিব।
তাকে আৰু কৰিব লাগিব আশীৰ্বাদ কৰিব আপোনালোকে। মই সেইটো কোৱাও নাই বাৰু আপোনাৰ আশীৰ্বাদতে জীয়াই আছো বুলি
নাই তুমি আশীৰ্বাদ বিচাৰি থকা যে সদায় সেইকাৰণেই কৈছো
আপোনাৰ আশীৰ্বাদে আমাৰ বহুতসিনি পায় দিয়কচোন এটলিষ্ট মনত সাহস পায় কৰিবলৈ কিবা এটা উৎসাহ পাওঁ আশীৰ্বাদটো সেইটোোৱে নহয় জানো এটা উৎসাহ
আশীৰ্বাদ সদায় মানে ভাল মনৰ পৰা নাহিবও পাৰে দিয়চোন চবে ভাল পোৱা ভাল পোৱা দিব নিদিবও পাৰে কয়হে মুখত যে ভাল কয়হে মুখত ভাল নহক দিয়া তোমাৰ হয় ন। সেইটো মনৰ পৰা নিবিচাৰিব পয় দিয়চোন ভাল হওক তোমাৰটো
হয় হয় মানে কি জানে কি জানে আপুনি যদি কেতিয়াবা সদায় ভাল হয় আপুনি যদি সদায় শুদ্ধ পথত আছে আপুনি যদি কাৰো বেয়া কৰা নাই তেতিয়া কেতিয়াও আনৰ সেই বেয়া বস্তুটো আপোনাৰ তাত নালাগে
তুমি মোকছা তুমি ক দে বহুত ক বৰ জানা দেই
আঃ হাঁ হাঁ কি কৰিব আৰু মই খুব সৰুৰ পৰা স্কুল যোৱা যে মানে মোৰ ঘৰখন গোটেইখন শিক্ষকে আৰু দেউতা শিক্ষক পদ
উম
হয় হয়
মই এটা বাজিল আৰু গাত অ চৰি আৰু কৰবাত গা ধুই লওঁগে ত অলপ অলপ কাম আছে মোৰ বাৰু দিয়া হ'ব